হেল্ল
অ শুনি পাইছে নে এতিয়া?
এতিয়া শুনিছো উ
অ কল কৰিছিলো পতককে মানে কলটো অ মোফালে শুনি পোৱা নাছিলে ক
অ নেটৱৰ্কতটো আছিলে চাগে।
হয় হয় নেটৱৰ্ক আছিলে তোমাৰ ফালে নাছিলে চাগে।
মোৰ পিনে আছেতো।
ঠিকে আছে ইয়াত ঠিকে দেখাইছে।
অ এতিয়া এনেই আছো।
ঘৰতে আছা?
ঘৰতে আছো। উম, তুমি ক'ত আছা ডিউটি?
মই ডিউটি আহিলো। আজি আগবেলা আছে।
অ' অ' আজি দেওবাৰৰ দিনা ডিউটি নেকি?
হয়, আমাৰ দেওবাৰ বন্ধ নাথাকে।
অ' ক'ত, তিনিচুকীয়াত?
তিনিচুকীয়া তিনিচুকীয়াত।
তিনিচুকীয়া কোন জেগাত?
তিনিচুকীয়া এই ডিব্ৰুগড়ৰ বাইপাছ। তোমাৰ পামৰিজৰ্ট।
অ' অ' তাত ন।
উম
তাত, সেই পৰিস্মিতা কিবা বুলি আছে নেকি? উম,
হয়, হয় পৰিস্মিতা আছে, পৰিস্মিতা বুলি এজনী আছে।
ওখকে ছোৱালী এজনী ন? অহ অহ গগৈয়ে, উম! চিনি পাওঁ উম।
উম! উম
মোৰ, মোৰ উম কথা পতা নাই?
কথা মানে ইয়াতে লগ পাওঁ দেখো চিনি পাওঁ তেনেকে।
অহ
আমাৰ একেই স্থাপে হয়তো ইয়াৰ।
অ'
চিনি পাৱ নেকি?
অ' মোৰ লগৰে হয়।
অ' অ'
আমি সমবয়সে হ'ম চাগে ন?
সমবয়সে হম চাগে দেই।
উম!
উম, বাকী লগ পালে গম পাম এতিয়ালৈকেতো সেনেকুৱাই লাগিছে।
এনেকুৱাই লাগিছে ন?
উম বাকী ঘৰত ভাত খালা?
উম, খোৱা হ'ল। খোৱা হ'লনে নাই?
খালো অলপ আগত। ইয়াতে খালো। দাইলত সতিয়ে ভাত।
ৰাতি কি তোমালোকৰ বহুত দেৰিলৈকে ডিউটি কৰিব লাগে নেকি?
ৰাতি নাইট চ্বিফট থাকে, ডে চ্বিফট থাকে, আজি ডে চিফট আৰু ৰা নাইট চ্বিফট থাকিলে মান এঘাৰটালৈ কৰিব লাগে।
অ' অ' তোমালোকৰ কি উইক অফ দিয়ে নেকি?
উইক অফ মানে এটা এটা থাকে। উইকত এটা অফ দিয়ে।
উম, উম। তোমাৰ কি বাৰে বন্ধ পোৱা?
মানে এইটো নিজে চাই ল'ব পাৰে খালি শনিবাৰ দেওবাৰে নিদিয়ে শনিবাৰ দেওবাৰে অলপ ভিৰ হয়তো।
অ' অ'
বাকী কেইটাত মানে নিজে মিলাই নিজৰ কোনো দিনা ছুটি লাগে তেতিয়া ল'ব পাৰে।
উম উম।
উম।
তোমালোকৰ তাততো ফাইভ জি চলে?
ফাইভ জি চলে অ।
উম।
ফাইভ জি চলে তাৰ পৰা আমাৰ তাতে ইয়াতে ৱা ৱাই ফাই আছে যে, ৱাইফাই কানেকশ্যনো আমাৰ কাৰণে ফ্ৰী, আমি ল'ব পাৰোঁ।
উম।
বাকী তোমাৰ কোৱা ঘৰত কোন কোন আছে?
আমাৰ ঘৰত মা আছে, দেউতা আছে, দাদা আছে, বৌ আছে। আমাৰ জইণ্ট ফেমিলি আও কৈ শেষ কৰিব নোৱাৰি।
অ ভালে জইণ্ট ফেমেলি বুলি হলে মানে এফালে ভালে বুলি কয় কিছুমানে চবৰ লগত থাকিব পাৰে উম। উ
তোমালোকৰ ঘৰত
আমাৰ ঘৰত মা- দেউতা, দাদা- বৌ, ভতিজা এটা আছে মই
অ অ, এই প্ৰিয়া তাত তিনচুকীয়াত প্ৰিয়া, প্ৰাৰ্থনা হতি থাকে যে, সিহঁতৰ কিবা ৰিলেটিভ হয় নেকি?
ৰিলেটিভ নহয়, আমাৰ মানে একেখন গাঁৱৰ হয়।
অ অ।
উম বাকী ইয়াত কেনেকে গম পালা জইনিংটো কেনেকে হ'ল কামৰ?
কামৰ জইনিংটো মোৰ এই লগৰ এজনে কৈছিলে সেই তেনেকেই, মই অকল দুদিনহে গৈছো তাত তিনচুকীয়াত।
অ।
উম তেনেকোৱাই, তুমি?
অ মোৰ মই মানে বেছিভাগ নাযাওঁ কেতিয়াবা সপ্তাহত এদিন বা দুদিন গৈ আহো, তেনেকে নগলেও হয় যে।
উম।
মই তেতিয়া কামটো আগতো কৰিছো, মেইনটেইন কৰিব পাৰো মই তেনেকেই মানে এবেলাহে ডিউতি থাকেতো, দুটা চিফ থাক কে, নহ'লে দে কৰিব লাগে নহলে নাইট কৰিব লাগে, তেনেকে মেইনটেইন কৰি থাকো। ইফালে সিফালে উম। বাকি তুমি কেতিয়া আহিছিলা লাষ্ট?
লাষ্ট
উ
যোৱা মাহতে গৈছিলো দুদিন গৈছিলো বাইশ তাৰিখ আৰু অ বিশ তাৰিখ গৈছিলো।
তাৰ পৰা দূৰ কাৰণে কি ঘৰৰ পৰা আহিব কৈছে নেকি?
উমহু। মই ইয়াতে থাকো, আমি মানে গ তিনিজনী আছিলো তো ত আমি তিনিজনী নহয় চাৰি- পাঁচজনী আছিলো, প্ৰথমতে তিনিজনী আছিলো মানে তাৰ পিছত পাঁচজনী হলোগে, তাৰ পিছত সেই তেনেকা আমি ঘৰৰ পৰা কৰিম এনেকে বুলিয়েই প্ৰথমৰ পৰাই কথা পতা মানে।
অ অ ঠিকে আছে, ঘৰৰ পৰা পাৰিলেও ভালেই মানে টাইম দিব লাগে, যিমান টাইম দিব পাৰা সিমানে পইচা পাবা আৰু ওমহ মইতো তেনেকে আগতো কৰিছো তাতে, এইটো মানে এপতে কৰিছো এপটোত কৰিছো মানে মানুহ একে খিনিয়ে হয় যেতিয়া যিখিনি যেতিয়া পামিৰ বা পামিৰ বা মানে তেনেকে চিনি পাওঁ আগতে। উম এনে থাকি দিবি ঠিকে আছে বাৰু কামটো বেয়া নহয় যে অনলাইনত কৰি মেলি ভাল পইচাও আছে কম সময়তে ভাল টকা এটা কমাব পৰা যায় মানে টাইম দিলে মানে
উম উম তুমি কত পঢ়িছিলা?
মই এতিয়া কি কলেজৰ কথা ক'ম নে স্কুলৰ কথা ক'ম নে
এ চব কোৱাচোন
এ কলেজ তিনিচুকীয়া কলেজত পঢ়িছিলো।
তিনিচুকীয়া কলেজ
হয় হয়।
অ।
উম। তুমিনো কিমান লেকে কি কৰিলা কি পঢ়িলা?
মই মই ডিগ্ৰীটো কৰিছিলোঁ তোমাৰ হেৰিয়ত ডিগবৈ কলে ওমেনছত উম হাই ছেকেণ্ডাৰী তোমাৰ হেৰি কি কয় এইটো ফিলবাৰী জুনিয়ৰ কলেজ
অ
অ আৰু এতিয়া মাষ্টাৰছ কৰি আছোঁ ডিছটেঞ্চত কিন্তু
অ ঠিক আছে ডিচেঞ্চত অ হয় হয় দিব গ'লেও আহি গ'ল আৰু ন মাষ্টাৰ্ছ তেনেকে ডিছটেঞ্চ কৰিব পৰা যায়।
অ ডুমডুমাটো আহি গ'ল
উম মই অকৌ মোৰ মনে নাই নহয় হেৰি মাষ্টাৰ্ছ কৰিব আকৌ মনে নোযোৱা হৈ থাকিলে এক বছৰ তেনেকৈ গেপ হ'লো মাজতে মোৰ মেজৰৰ বটানী আছিলে।
অ অ
উম তাৰ পৰা মাজতে এতিয়া গেপ দিলো যে এক বছৰ বেছি হৈ গ'ল তাৰ পিছত দিয়া নাই। এ কৰিব মন নোযোৱা হৈ গ'ল আৰু।
অ কমপ্লিট হল ন নহল ডিগ্ৰীটো। মাজত উম মাজত মানে ডিগ্ৰীটো কৰি কিনে গেপ দিলা।
হয় হয়
অ অ
উম
বাকী এতিয়া কেইটা বজালৈকে ডিউটি আছে
হব পাঁচটা লেকে পাঁচটা চাৰে পাঁচটা এনেকে আৰু টাইম বেলেগ বেলেগ হয়। উম
অ নাইট চিফ্টত কেইটা বজালৈকে থাকে ডিউটি তাৰপিছত
অ নাইট চিফ্টত মানে পাঁচটাৰ পৰা আহো পাঁচটাৰ পৰা ৰাতি এঘাৰটা লৈকে। উম
এঘাৰটা ছোৱালীবোৰৰ কাৰণে অসুবিধা হয় চাগেচোন
ছোৱালী বিলাক মানে সোনকালে ছুটি হয় হিহঁতি ইমান ৰাতিলৈকে নাথাকে। উম
বাকী ঘৰত গৈছিলা আহিছিলা নাই?
ঘৰ লাষ্ট চেতাৰ ডে গৈছিলো চাগে।
অ।
খেতি এদিন আহিছে এতিয়া ৰুমতে থাকো আও। গৰমতটো গমটো পোৱা নাই আমাৰ ইয়াতে এ চি চলি আছে যে।
বাহিৰত ওলোৱা চাগে।
বাহিৰত ওলাও মানে অ এপাক ওলাই যাও গৰম লাগে আকৌ সোমাই থাকে ইয়াৰ ভিতৰতে।
বা এচিৰ পৰা বাহিৰত বাহিৰত ওলালে গাটো নুপুৰে জানো?
তেনেকে সেই প্ৰথম প্ৰথমতে পুইছিলে এতিয়া ক ৰেগুলাৰ তেনেকে থকা হয় যে ইমান তেনেকে গম নাপাওঁ অলপ চলোটো গৰম লাগে। এ চি পা ওলোৱা পিছত
উম
তাপা সেনেকে আৰু অলপ অলপতো গৰম লাগিবই এ চি থাকা দিনটো থাকি ওলাই গলে অলপ ৰ'দ ৰ'দত ৰ'দত গ'লে পুৰে আৰু গাটো।
উম উম এই তোমাৰ সেই এই চোপা চুপিখন দি আছিলে যে। চাব কাৰণে গৈছিলো যেতিয়া গৰম দিনে হৈছিলে ন তিতিয়া। তাৰপিছত চাব চাই কিনে ওলাই ওলাইছোঁ আৰু এ চি তাত হলত সোমাই থাকোতে তো পুৰা ঠাণ্ডা লাগে ন। ঠাণ্ডা লাগিছে মই চল এখন এখন লৈ আছিলো মানে চল মানে সেই এখন দুপাতা এখন লৈ আছিলো সেইখনকে ঠাণ্ডাত লৈ আছো দেই। তাৰপিছত বাহিৰত ওলালোঁ একদম গাটো মানে পুৰিছে গৰমত।
বাকী আৰু যেতিয়া নতুন চিনেমা ওলাইছে চাব গৈছিলা নেকি?
বাকী এতিয়া কি আছিলে ককা দেউতা হাত
অ এতিয়া অ অ অহ অহ।
সেইখন চোৱা নাই চাব যাব লাগিব আৰু এদিন।
অহ অহ মই তেনেকে উম কোৱা।
তিনিচুকীয়ালৈ গ'লে মানে দুইটা কামৰ কাৰণে যাম এনেকে বুলি ভাবি আছো আৰু।
অ তাকে মই তেনেকে হিন্দী চিনেমা কিবা আহিলে বলিউডৰ তেনেকোটো নাচাওঁ আছামিছ কিবা আহিলে চাও গে বাও।
লৰাবোৰে কিন্তু বেছিভাগ লৰাই কিন্তু অসমীয় বিলাক খুব কমেইহে ভাল পায় নেকি?
খুব কমেই ভাল পায় কিন্তু মই ক সেই অসমীয়াখনে চাব যাওঁ। হিন্দীকেইখন মানে চাবলৈ নাযাওঁ তেনেকে।
হিন্দীবোৰত কি ফাইটিং বিলাক বেছি থাকে ন।
অ। সেইটো হয় আৰু মানে কি হয় হিন্দী চিনেমা বিলাক আমি মানে পাই যাও মানে মোবাইলত পাই যাও। মানে ক্ৰমৰ পা ডাইনলোড কৰিব পৱা যায় তেনেকে হৈ থাকে। অ অসমীয়া ৱবছাইট পোৱা যায় অসমীয়া চিনেমা নাপাই তেনেকে। অসমীয়া চিনিমা পালো তেনেকে নাচাও নিজৰ চিনেমা হলতে চাওঁগে মানে।
উম।
নীৰৱ নীৰৱ নীৰৱক দি দে। অহ।
মই তোমাৰ কথা যে শুনিছিলো চাগে মানে ভাইটি চুমিবা যে চুমিবা ক'ত বিয়া হৈছে চুমী বায়ে কৈছিলে নেকি এই ভাইটি ভাইটিজনে আগৰ পৰা আছিলে নেকি সেই তাৰ পৰা তেনেকে হেৰি হৈছিলো এনেকে বুলি কৈছিলে নেকি?
অ কোনে কৈছিলে কোনে কৈছিলে?
চুমি চুমি।
অ অ অ সিহঁতক ময় কৈছিলো কাম বিলাক কথা। মানে সিহঁতক অ মই এই লগৰ লগৰজনক কৈছিলো এতিয়া সি সি কলে আৰু সিহঁতক
অহ তাকে উম কৈছিলো কিন্তু তেতিয়া ভাইটি বুলি কৈছিলে যে সেইটো কাৰণে মই কৈছিলো যে পাৰ্থনা বাই ভাগ ব
উ
এ সেইটো কাৰণে মই ডাইৰেক সুধিছো আকৌ সিহতৰ ভাইক হয় নেকি বুলি কিনি কি হয়?
ত সেনেকে আৰু সৰু যেতিয়া ভাইটি বুলি কব পাৰে কয়
উম
সিহঁতি ডাঙৰ মোতকৈ অলপ অলপ ডাঙৰ হ'ব।
অ মোৰ কলেজত থাকোতে জুনিয়ৰ আছিলো বাৰু সিহঁতৰ কিন্তু এই একে একে নিচিনাই থকা হয় যে।
আহ। জাৰ লগত যেনেকে কথা পাতি ভাল লাগে কাৰোবা লগৰ নিচিনা লাগে কাৰোবা ডাঙৰ নিচিনা বেলেগ বেলেগ আৰু সব। নিজৰ চিন্তাটো হয় নাই। উম বাকী দহ মিনিট এঘাৰ মিনিট হৈ গ'ল চাগে বাৰ মিনিট হ'ব এতিয়া।
উম উম ক্লাছ কিমান দেৰিলৈকে থাকিব বাৰ মিনিট চাগে।
উম বাছ মানে কলটো মানে নিজে কাত খাই যাব তেতিয়া হৈ যাই টাইমত মিলাই লৈ পানে অটমেটিক যদি কাত নাখায়
উম উম বা এতিয়া মইতো আকৌ কৰিব পাৰিম চাগে দেৰিকে আকৌ অলপ।
পাৰিবা পাৰিবা পাৰিবা পাৰিবা।
উ উম